শুনিছানে অঁ অঁ এইবাৰ শুনিছোঁ অঁ আমাৰ ঠিকে আছে আছোঁ ৰ'বা তুমি
অঃ ময়ো আছো ৰ'বা ভাত খালা
অঁ খালো আজি আজি কি টপিকৰ ওপৰত আলোচনা কৰিবা
এনে আমাৰ যোৱা কালি কলেজত মানে এখন আহ সাংস্কৃতিক অনুষ্ঠান হৈছিলে আৰু তুমি যোৱা নাই নেকি
অঁ মোৰ যোৱা নহ'ল মোৰ মানে অকমান অসুখ হৈ আছিল এনে
হয় নেকি অ ভালে লাগিছিলে কিন্তু চব উৎসৱ বিলাকৰ বিষয়ে আৰু আমাৰ কলেজত ধুনীয়াকে এ বুজাই দিছে সংস্কৃতি বিলাক
অঁ হয় নেকি অসমৰ উৎসৱবোৰৰ বৈচিত্ৰই অসমৰ সাংস্কৃতিক আৰু মানে এ অধিক সমৃদ্ধ কৰি তুলিছে ন
হয় সেইটোৱে মানে একদম ক'ব লগা আৰু নানা ৰকমৰ সংস্কৃতি জাতি চব জাতিৰে ন নতুন এ মানে উৎসৱসমূহ আৰু
হয় হয় যেনেকে ধৰা আমাৰ এতিয়া বিহু অসমৰ প্ৰধান উৎসৱ অঁ হয় হয় অঁ এ তাৰোপৰি ইমান জনক মোৰ মানে আমাৰতো বিহুটোতো ভাল লাগেই আমাৰ বিহু যিহেতু অসমীয়া হিচাপে কিন্তু তথাপিও আমাৰ এই যে জনগোষ্ঠীয় নৃত্র্যয়বোৰ আছে বা তেওঁলোকৰ ৰীতি নীতি খাদ্যভ্যাস তেওঁলোকৰ সেইবোৰ মানে মোৰ ভাল লাগে বিশেষকৈ তোমাৰ বড়ো, মিচিং, দেউৰী তেওঁলোকৰ জনগোষ্ঠীয় নৃত্য খাদ্য পৰম্পৰা সাজ পোছাক সকলোবোৰ মানে ভাল
উম হয় মোৰো ভাল লাগে মোৰো ৰঙালী বিহু একদম অঁ মনে প্ৰাণিত প্ৰিয় আৰু মোৰ
অঁ অঁ
তুমি চাগে বিহু ৰঙালী বিহু সময়ত বিহু নৃত্য কৰা বিহুত নাচানে তুমি
নাছোঁ নাছোঁ হয়
অঁ অঁ ভালে
সেইবিলাকে আৰু ভাল লাগে চাৰিওফালে নাচ গান ঢোলৰ মাত পেপাৰ মাত মানুহ বিলাকৰ মনত ফুৰৰ্তি সেইবিলাকে আৰু চাই ভাল লাগে বিহুৰ বতৰত
উম উম ঠিক আছে নহ'লে বিহুৰ কথাই কওঁ বি বিহুৰ বিষয়ে ন অকমান আলোচনা কৰো
এই এইবিলাক আলোচনা কৰি থাকিলেহে মানুহৰো জ্ঞান বাঢ়ে
অ অ হয় মানে আমাৰ আজিকালি নৱপজন্মৰ মানে এই নৱপ্ৰজন্ম মানে এইবিলাকৰ প্ৰতি অকনমান আঁতৰি অহা নিচিনা হৈছে যিহেতু মানে পশ্চিমীয়া সংস্কৃতিে মানে অলপ গ্ৰাস কৰা গ্ৰাস কৰা বুলি ক'ব লাগিব উম মানে তেওঁলোকৰ মানে যিটো নিজচ স্বকীয়তা মানে আমাৰ বিহু হওক বা আমাৰ জনগোষ্ঠীয় নৃত্য তেওঁলোক সেইবোৰৰ প্ৰতি মানে তেওঁলোকৰ অকণমান ধাউতিটো কমি অহা যেন মানে মই অনুভৱ কৰোঁ আৰু
উম কমি আহিছে হয় হয় হয় বহুত বহুতৰে উঠি অহা প্ৰজন্ম বিলাকৰ বহুতৰে লক্ষ্য কৰিছো বিহুৰ ক্ষেত্ৰত মানে ইমান উলহ মালহ বা সেই নাই
অ অ হয় হয় তেওঁলোকে মানে বাহিৰৰ বোৰহে মানে বেছি আকোৱালি লোৱা যেন অনুভৱ হয় আৰু
উম বেছি আদৰি লৈছে বাহিৰৰ বাহিৰৰ সংস্কৃতিবোৰ হয় এই কনচাৰ্ট হওক কিবা এইবিলাকতে নাই বিহু বিহু অনুষ্ঠান চাবলৈ যাওঁ সেইবিলাক নাই কিন্তু সিহঁতৰ মানে কনচাৰ্ট হক এইবিলাক চাব যোৱাত আৰু বেছি উৎসাহ
হয় হয় এনেকৈ হলে কিন্তু মানে মই এইটো আমাৰ অসমৰ মানে সংস্কৃতিৰ বাবে মানে মইতটো মানে ভাল বুলি মই নাভাবো কাৰণ কিয় তেওঁলোকে এতিয়াই মানে এতিয়াৰ প্ৰজন্ম আমাৰ যি লগৰ যিখিনি প্ৰজন্ম আছে তেওঁলোকৰে মানে লাহে লাহে ধাউতিটো কমি আহছে ইয়াৰ পাছৰ যিটো মানে প্ৰজন্ম হ'ব আহিবলগীয়া তেওঁলোকে কিমান দূৰ ইয়াক মানে আগুৱাই নিব বা আমাৰ এই সংস্কৃতিৰ লগত জড়িত হ'ব মই মানে সিমান আশা নকৰোঁ আৰু হয়নে গতিকে তেওঁলোকক আমি এইবোৰৰ প্ৰতি আহ অ আগ্ৰ আগ্ৰহ
পিছৰ প্ৰজন্ম বিলাকলৈকে আৰু এই সংস্কৃতি হয় পিছৰ প্ৰজন্মবিলাকলৈকে এই সংস্কৃতিটো আৰু বিলুপ্ত ই হৈ যাব
উম উম তাকেইতো তাৰে
কিন্তু গাঁৱত আৰু অ বেছিভাগ মানুহে টো সংস্কৃতিটো আকৌ ধৰি ৰাখে বুলি মানে মই ভাবো আৰু এইটো মোৰ বিবেচনা
অ অ হয় হয় গাঁৱত মানে এতিয়াও তেওঁলোকে যি অ গাঁৱৰ ৰীতি নীতি তেওঁলোকৰ নিয়মবোৰ গাঁৱতে মানে আমাৰ এতিয়া মেইন মানে আমাৰ ঘাই শিপাডাল গাঁৱতে থকা বুলি কব লাগিব গাঁৱৰ মানুহখিনিয়ে মানে আহ গাঁৱৰ মানুহ সেইবোৰ ধৰি ৰাখিছে আৰু আমি আজিকালি ইয়াতে মহানগৰীত থাকি মানে কিছুমান আমি নীতি নিয়ম আমি কৰিবও নোৱাৰো বা সময়ৰ অভাৱতে হওক বা ঠাইৰ অভাৱতে ইয়াতে যি মানুহৰ মানে মিলা প্ৰীতিতটোও কম আমাৰ গুৱাহাটীত মহানগৰীত
চহৰত আমাৰ চব ফালে অট্টালিকা এইবিলাক মানুহৰ ঘৰ চৰ গছ টি কিনে ইয়াতে আগতে এতিয়া গাওঁতে ধৰি লোৱা তুমি ধুনীয়াকে চাৰিওফালে পথাৰ চথাৰ আছে তাতে মানুহে কাতি বিহুত আকাশ বন্তি জ্বলাই বা চাকি তাকি জ্বলাই আমাৰ ইয়াতে চহৰ কত সেইবিলাক আজিকালি দেখা পাবা
হয় হয় এতিয়া তোমাৰ এই আহ ভোগালী বিহুৰ সময়তে
হয় কোৱা
মানে মই ক'ব খুজিছিলো যে আমাৰ এই এতিয়া ভোগালী বিহুৰ সময়তে বা এই যে আমি ভেলা গাঁৱৰ ভেলাঘৰ বনোৱা বা একেলগে ভোজ ভাত খোৱা এ সেইবোৰ মানে আমাৰ এই মহানগৰীত সেইবোৰ আমি আহ মানে প্ৰায় দেখা নাপা সকলোৱে ভোগালী বিহুৰ দিনটোতো মানে নিজৰ ঘৰে ঘৰে তেওঁলোকে অ ঘৰে ঘৰে নিজে সকলোৱে খ খাই মানে একো মানে কোনো মিল নাই এনে গাঁৱত হলেতো তোমাৰ অ গোটেই গাঁওখনে মিলি মানে ভোজ ভাত ভোজ ভাত খায়
গোট হয় উম গোটেই গাওঁ ৰাতি গোটেই ৰাতি উৰে ৰাতি নাচ গান কৰি কটাই দিয়ে ধুনীয়াকে পিছদিনা ৰাতিপুৱাতে মেজি জ্বলাই আজিকালি চহৰৰত আৰু ক'ত এইবিলাক দেখা পা বা আৰু আমাৰ গাঁৱত আগতে ধুনীয়াকে আইতাহতে নিজৰ হাতে দি লাৰু পিঠা বনাইছিলে হয় আৰু ইয়াতে চহৰত ধৰা মানুহ বিলাকৰ এইবিলাক লাৰু পিঠা বনাব সময়ো নাই বা সময়ৰো অভাৱ চ বেছিভাগ মানুহে আৰু চহৰৰ এনেকে কিনি খোৱাটোৱে বেছি ভাল বুলি ভাবে আৰু টাইমো নাই।
অ অ অ হয় হয় ইয়াতে মানে এতিয়া। হয় অ ঢৌ ঢেঁকী বোৰৰ মানে ব্যৱস্থাৰ। নাই বা। এনেকুৱা গ শুনিবৰ বাবে। অ'হ
আজিকালি চব আৰু ইলেক্ট্ৰিক হয়। বৈদ্যুতিক বস্তু হৈ গৈছে আৰু আজি।
উম, উম আজিকালিতো। গাঁৱতো ঢেঁকীটো প্ৰায় নোহোৱাই হৈ গৈছে ন।
মানুহবিলাকে সংস্কৃতিও ধৰি ৰাখে। খবৰ জানা নাই।
উম হয়। আৰু এতিয়া এই কঠ।
মাধ্যমৰ যোগেদি আহ অসমৰ উৎসৱটো বিশ্বৰ আগত মানে কেনেকুৱা। কি হেৰি কৰিছে এইটো তুমি কি বুলি ভাবা।
এতিয়াতো সামাজিক মাধ্যমবোৰত এতিয়া বিহুৰ উৎসৱ পাৰ্বনবোৰৰ সময়তো তেওঁ মানে আমি দেখা পাওঁ। বিভিন্ন আমি আহ পোষ্টবোৰ দেখা পাওঁ। এতিয়া সেই সময়ত আহ কিছুমানে শ্বেয়াৰ কৰে কিন্তু সেই শ্বেয়াৰ কৰাৰ লগে লগ লগতে। তেওঁলোকে যদি সেই ৰীতি নীতিসমূহ যদি তেওঁলোকেও মানে পালন কৰিলে হয়। বা ধৰি ৰাখিলে হয়। তেতিয়াহে ভাবো মই মানে এ এই মানে আমাৰ যিবোৰ পৰম্পৰা সেইবোৰ মানে আগলৈও মানে অহ শু। থাকিব আৰু অকল মা অ অলক মানে চচিয়েল চচিয়েল। চচিয়েল মিডিয়াতে যাতে মই কিবা এটা পোষ্ট এ এ মানে বিহুৰ শুভেচ্ছা জনালোঁ বুলি এতিয়া বি এখিনিতে মানে সীমাবদ্ধ থাকিলে নহব আৰু আমি হাতে কামে। মানে সেই নীতি আগৰ নি ৰী নীতিবলাক নিয়মবিলাক আমি এই মানিব লাগিব তেতিয়াহে আগলৈ। মানে জি। ৰঙালী বিহুৰ সময়তে আমাৰ এই গৰু গা ধোৱাা পৰ্বৰ যিমানখিনি নীতি নিয়ম আছে। সেইবিলাকতো আজিকালিতো গৰু গাঁৱতো প্ৰায় গৰু গাই গৰু নাইকিয়াই হৈ আহিছে। ন অ এনেকে। এইবিলাক নিতী। নীতি নিয়ম আমাৰ আজি প্ৰজন্মই হয়তো প্ৰায় কিছুমানে দেখুৱাই দেখাই পোৱা নাই। মহানগৰীত থকা ল'ৰা ছোৱালীবোৰে।
আৰু এই ৰঙালী বিহুত ধৰা ডাঙ সৰুৱে ডাঙৰ ডক সেৱা কৰা বিহুৱান দিয়া। এইবিলাক চহৰত প্ৰায় বিলুপ্তই হৈ গৈছে। যে,
উম, উম সকলোৱে মানে নিজৰ ধৰণে মানে বিজি থাকে আৰু। এইবোৰত মানে তেওঁলোকৰ ধাউতি নোহোৱা হৈছে। আৰু এই কাতি বিহুত অহ, কাতি বিহুত- কাতি বিহুত, তোমালোকে কেনেকে কৰা অকমান কোৱাচোন
কাতি বিহুত আমি চ তুলসীৰ তলত এনেকে চাকি বন্তি জ্বলাই শৰাই আগবঢ়াও গধূলি হলে' আৰু আমাৰ ইয়াতেতো আজিকি ক'তনো আৰু আকাশ বন্তি জ্বলাবা। সেইয়াই আৰু আহ, আগতে হৰিণাৰ তলে-তলে মৃগ পহু চৰে এইটো এটা আছে, শুনিছা নে? তোমালোকে বা সেইটো গাই কিনে আৰু আমাৰ গধূলিটো সেনেকে আৰম্ভ হয় কাতি বিহুৰ প্ৰাৰ্থনা আমাৰ। যিটো সেনেকে আৰম্ভ হয় কাতি বিহুৰ।
উম, হয়-হয় ভাল লাগে, সেইবোৰ অ' আমাৰ মোৰ এনে নল আমাৰ নলবাৰীৰ ফালে দেউতাহতৰ গাঁও, তেতিয়া আমি আকাশ বন্তি মানে জ্বলাইছিলো আগতে যেতিয়া গাঁৱত গৈছিলো। খেতি পথাৰ আছিল। তেতিয়া আমি সাষ বন্তি দিশত আকাশ বন্তি জ্বলোৱাৰ নিয়ম আছে সকলো গাঁৱতে আছে। বাৰু ঠাই ভাইদে কিছুমান কিছু বেলেগ-বেলেগ ৰীতি নিয়ম আছে। আমি তো ৰুইছিলো তুলসী আহ, মাহ-প্ৰসাদ দিয়া হয়, লগৰ বন্ধু-বান্ধৱীক মাতিছিলো। মাহ-প্ৰসাদ চাইছিলো তেনেকুৱা আৰু সেইবোৰ আহ, কাতি বিহুতটো মানে যিহেতু মানে, আমাৰ সেইখিনি সময়ত আহ প্ৰায় শস্য মানে পথাৰত থাকে বা ভঁৰালতো থাকে। ধানবোৰ এদি শেষ হৈ যায়, শেষ হৈ আহে মানে। সেইকাৰণে, মানে অভাৱনা অভাৱনাতন হৈ থাকে মানুহৰ ত মানে আমি সেই কাতি বিহুতটো অ' কঙালী বিহু হয়, এটা দিনতে মানে আমি শেষ কৰি দিওঁ আৰু সেই বিহুটোত
এটা কথা মানিব লাগিব কিন্তু দেই, আমাৰ এই অসমৰ বিহু উৎসৱটো আমাৰ গৌৰৱ আৰু আমাৰ পৰিচয় হয় আমাৰ অসমীয়াৰ।
অঁ, হয়।
এইটো আৰু পি পিছৰ প্ৰজন্মৰ ওপৰত এ নিৰ্ভৰ কৰে ধৰি ৰাখিব জানেনেে নাই সিহঁতে এই সংস্কৃতিৰ পৰম্পৰাবোৰ
এইবোৰ আমি ধৰি নাৰাখিলে আৰু বিলুপ্ত হৈ যাব আৰু অঁ হয় বিহু মানে আৰু বিহু মানে অসমীয়া অসমীয়া মানে বিহু আৰু দুইটা এটা কণটো এৰি মানে চলিব নোৱাৰে আৰু
চলিবই নোৱাৰি হয় এটা মুদ্ৰাৰ ইপিঠি সিপিঠে নিচিনা বিহুৰ
অঁহহ হয় হয় অঁহ তেতিয়াহলে আজি আজি আমাৰ এই যিটো মানে অঁ অঁ হ'ব আজি মানতে আমি এক সামৰোঁ ধন্যবাদ অঁ অঁ ধন্যবাদ